ভালে আছা?
অহ ভালে আছো।
তাকে, ভাল ভাল ভাল ভাল। ভালে আছো দা মই, তাকে আজি এতিয়া আলোচনা কৰিম বুলি ভাব, ভাবিছোঁ।
অহ কিহৰ ওপৰত আলোচনা কৰিম বুলি আহিছা
প্ৰাণী সংৰক্ষণৰ বিষয়ত মানে আলোচনা কৰো নেকি।
অ অ নিশ্চয় নিশ্চয়, এ এয়া এক ভাল, হয় আৰু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবো।
হয় হয় হয় তাকেই ঠিক কৈছা কিন্তু, বৰ্তমান সময়ত বহুতো বন্যপ্ৰাণী বিলুপ্তিৰ পথত আগবাঢ়িছে ইয়াৰ মূল কাৰণ তুমি কি ভাবা?
অ মোৰ দৃষ্টিত কবলৈ গ'লে ইয়াৰ বহুতো কাৰণ আছে। যেনে তোমাৰ, উপননীত ধ্বংস হৈছে অ, চিকাৰ তাৰপিছতে প্ৰদূৰষণ, জলবায়ু পৰিৱৰ্তন আৰু মানুহৰ অত্য়াধিক, হস্তক্ষেপ অন্যতম কাৰণ তুমি হয়, আজিকালি তুমি প্ৰায় টেলিভিছন, ত দেখিব পাবা যে, বন্য আ হা বোৰ বন্যহস্তিয়ে আহি পেলাই মানুহৰ ঘৰ দুৱাৰ ভাঙে, এ ঘৰ দুৱাৰ ভাঙে গাওঁ। গাওঁ খেতি বাতি নষ্ট কৰে। ত' সেয়ে মানে তোমাৰ ই, এইবোৰ চব বননি ধ্ববংসৰ ফলতে এইবোৰ, মানে হৈছে,
তাকে ঠিকেই আৰু বন, ধ্বংসৰ প্ৰভাৱ এনেকেই পৰি গৈ আছে আমাৰ ফালে মানে সকলোৰে ফালে,
হয় হয় হয়।
তাকে অসমৰ ক্ষেত্ৰত, মানে কোনবোৰ বন্যপ্ৰাণী বিশেষ ভাৱে গুৰুত্বপূৰ্ণ, তুমি কোৱাচোন বাৰু,
অঁ ম অসম কবলৈ গলে এক সমৃদ্ধ জৈৱ বৈচিত্ৰ ৰাজ্য হয়। তোমাৰ এহেঙীয়া গড়, টো আমাৰ গৌৰৱ তাৰ উপৰিত, তোমাৰ বাঘ, বাঘ, হাতী অ তাৰ পিছত তোমাৰ। কালি পান। ৰ জলশস্তি। এইবোৰ অতি অতি গুৰুত্বপূৰ্ণ।
উম উম হয় হয় হয় ঠিকেই কাজিৰঙা কাজিৰঙা ৰা উচ্চ উদ্যানৰ নাম বিশ্বজুৰি জনাজাত।
হয় হয় কাজিৰঙা বিশেষকৈ এশেঙীয়া গড়ৰ বাবে বিখ্যাত। ইয়াৰ উপৰিও তোমাৰ বহুত। বাঘ হাতী আৰু বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত দেখা যায়।
হয় হয় মানে অবৈধ চিকাৰীক মানে কিয় ডাঙৰ সমস্যা বুলি- কোৱা হয় তাকেই মানে হয় ন।
অ তোমাৰ হয় ক'বলৈ গ'লে কাৰণ বহু- চিকাৰীয়ে তোমাৰ লাভৰ আশাত। গ গড়ৰ শিং আহ তোমাৰ বাঘৰ চাল বা আন মূল্যবান অ কল জৰিয়ত মূল্যবান অংগৰ বাবে। তোমাৰ জন্তু বোৰ হত্যা কৰে। ফালে ইয়াৰ ফলত বহু প্ৰজাতিৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে তোমাৰ।
ঠিকে ঠিকে ঠিকে মানে এই বিষয়ে মানে চৰকাৰৰ এই সমস্যা। সমাধানৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তোমাৰ মতে।
অ চৰকাৰে তোমাৰ কঠোৰ আন আইন প্ৰয়োগ কৰিছে। অ তোমাৰ বনৰক্ষী নিয়োগ। কৰিছে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰন্য স্থাপন কৰিছে। লগতে অবৈধ চিকাৰ বিৰুদ্ধ। অভিযান চলাইছে। তুমি তুমি যদি চোৱা। কাজিৰঙাত অ আজিৰ পৰা। দহ বছৰ মান আগতে আমি- প্ৰায় টেলিভিছনত। শুনিবলৈ। পাওঁ যে তাতে আহ। অ তোমাৰ এশেঙীয়া গড়বোৰ হত্যা কৰে। খগৰ্্বৰ কাৰণে? তোমাৰ বহু? হয় চোৰাং চেকাৰে বহু গৰ হত্যা কৰিলে কিন্তু? আজি আহ সেই তুলনাত কিন্তু আজি কিন্তু আজিকালি স এনেকুৱা বাতৰিবোৰ আমি শুনিব নাপাওঁ? আজিকালি নিশ্চয় এয়া চৰকাৰে ব্যৱস্থা লৈছে বিহ। ব্যৱস্থা গ্ৰহণ কৰিছে? তাৰ কাৰণে তুমি কি ভাবা কেৱল চ। প্ৰচেষ্টাই যথেষ্টনে?
আহ মোৰ মতে নহয় সাধাৰণ জনসংখ্য্াৰ সজাগতাও অতি প্ৰয়োজন মানে মানুহে যদি সচেতন হব লাগিব অনন্য প্ৰাণীৰ সুৰক্ষিতটো আগবাঢ়ি আহিব লাগিব মানুহে নিজে মানে সকলোৰে মনটোত থাকিব লাগিব ভাল এটা মন এ থাকিব লাগিব। সেই বনত সংৰক্ষ। সংৰক্ষণ ভাবে হয় জানো?
হয় হয়
অ হয় হয় তাকেই ভাবিছো মই মানে বিদ্যালয়? আৰু মহাবিদ্যালয় এই বিশেষ শিক্ষাৰ প্ৰয়োজন আছে বুলি ভাবানে তুমি।
অ মই ভাবো নিশ্চয়? ছাত্ৰ ছাত্ৰী সকলক আহ সৰুৰ পৰা বন্যপ্ৰাণীয়েক গুৰুত্ব বুজাই দিলে। তেওঁলোকে? ভৱিষ্যত সংৰক্ষ। খনৰ কামত বহুতো সহায় কৰিব? তেওঁ আহ। অ তে তেওঁলোকক মানে যি সৰুৰ পৰা যদি আমি বন্য। প্ৰনী অ গুৰুত্ব কিমান এই। গুৰুত্ব বন্যপ্ৰাণীৰ গুৰুত্ব কিমান এই যদি আমি বুজাই দিওঁ তেওঁলোকক সৰুৰ পৰা। ত' নিশ্চয় তেওঁলোক আহ্ হেৰি? এই ব আ এইবো? এই শিক্ষাই তেওঁলোকক মানে আ। আমাৰ বন্যপ্ৰাণী? সমূহ সংৰক্ষন কৰাত সহায় কৰিব।
তাকে মানে বন্যপ্ৰাণী হয় অ কোৱাচোন বাৰু।
মই তাকে সুধিব বিচাৰিছো, তুমি কি ভাৱা যে? বন্যপ্ৰাণী সংৰক্ষণে পৰিৱেশত
হয়, হয় মানে প্ৰতিটো প্ৰাণীয়ে খাদ্যৰ শৃংখলাৰ একোটা অংশ গ্ৰহণ কৰে। অংশ গঠন কৰি আহিছে। মানে যদি কোনো এটা প্ৰজাতি নোহোৱা হয়, তেন্তে পৰিৱেশৰ স্বাভাৱিক মানে আৰাম্য বিভিন্ন হয়। নহয় জানো?
হয়, হয়, হয়, ঠিকেই কৈছা তুমি, একমত তোমাত
হয়। তাকে।
অ,
এনে আৰু, এই তোমাৰ জলবায়ু পৰিৱৰ্তনৰ লগতো ইয়াৰ সম্পৰ্ক আছে নেকি?
হয়, হয়, হয়, তুমি অৱশ্যে তুমি জলবায়ু পৰিৱৰ্তনৰ ফলত তোমাৰ, বহু প্ৰাণীৰ বাসস্থান সলনি হৈছে। কিছুমান প্ৰজাতি নতুন পৰিৱেশত খাপ খাব নোৱাৰি, সংকটত পৰিছে, আৰু বিলুপ্ত হৈ পৰিছে,
হয়, হয়, হয় ঠিকে আমি, ব্যক্তিগত ভাৱে কি কৰিব পাৰোঁ বুলি ভাবা?
আহ আমি ব্য ব্যক্তিগত ভাৱে মোৰ দৃষ্টিত ক'বলৈ গ'লে, আৰু আমি গছ পুলি ৰোপন কৰিব পাৰো, তাৰপাছত তাৰোপৰি তোমাৰ, বন ধ্বংসৰ বিৰোধিতা কৰিব পাৰো। জনসচেতনতা বৃদ্ধি কৰিব আৰু, আৰু কোনো অবৈধ চিকাৰৰ তথ্য পালে আমি বন বিভাগক বা কৰ্ ৰ্তিপষক জনাব পাৰো, এইবোৰ কৰিব পাৰো।
ঠিকেই কৈছা, মানে হয়, হয়
কোৱা, কোৱা
তাকে ভাবিছো মানে এই গছ ৰোপন কথাটো কলা যে, এইটো ভাল শুনি মানে সকলোৱে যদি আজিকালি গছ ৰোপন কৰে, আৰু বা চোৱা চিতা কৰে মানে এইটো মানে ভাল হৈ পৰিব আৰু,
হয়, হয়, হয়, হয়, হয় আৰু মই ভাবো এইবোৰত সামাজিক মাধ্যমৰো বহুত ডাঙৰ ভ
ভূমিকা আছে, আছে সামাজিক মাধ্যমৰ জৰিয়তে বন্যপ্ৰাণী সংগঠৰ বাৰ্তা এটা সহজে লাখ লাখ মানুহৰ ওচৰলৈ মানে- ইয়াৰো চাপভা পৰে আৰু সঁচাটো নটা মানে কি কি আৰু সেই বিধত মানে ইয়াৰ ভূমিকা যথেষ্ট পাচত সচেতন হ'ব লাগিব।
হয় হয় হয় ঠিকে কৈছা।
তাকে তাকে আৰু বন্য এ এনে বন্যপ্ৰাণী এনে বন্যপ্ৰাণী এ পৰ্যটনৰ মানে সংৰক্ষণ সহায় কৰে নেকি।
অ ক'বলৈ গ'লে হয়। কাৰণ দায়িত্বশীল পৰ্যট তেনে তোমাৰ মানুহক বন্যপ্ৰাণীৰ। বিষয়ে জানিবলৈ সহায় কৰে আৰু সংৰক্ষ খনৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে। কিন্তু পৰ্যটন। নিয়ন্ত্ৰিত হ'ব লাগিব।
তাকে ঠিকে ঠিক।
আৰু তুমি কি ভাবা যে অ তাকে যে বন্যপ্ৰাণী সংৰক্ষ খন নকৰোঁ আমি তেন্তে কি হ'ব?
তাকে তেনে মানে যদি নকৰোঁ তেন্তে বহুত মূল্যবান প্ৰজাতি চিৰদিনৰ বাবে বিলুপ্ত হ'ব। ইয়াৰ ফলত মানে পৰিৱেশৰ মানে ভাৰসাম্য নষ্ট হ'ব ।আৰু মানুহেও ক্ষতিগত হ'ব। ক্ষতিগ্ৰস্ত হ'ব আৰু। যাবিচোন
আহ অ সঁচাকৈ সঁচাকৈ বন্যপ্ৰাণীৰ সংৰক্ষণ কেৱল জন্তু বাবেই নহয় মানুহৰ ভৱিষ্যতৰ বাবেও প্ৰয়োজনীয়।
অ হয় হয় একেবাৰে ঠিক মানে ।বন বন যন্ত্ৰ আৰু মানুহ এই তিনিটাৰ মাজত গভীৰ সম্পৰ্ক আছে। মানে সেই সকলোৱে দায়িত্ব মানে বন্যপ্ৰাণী সংৰক্ষণ কৰা উচিত।
হয় হয় আহ আৰু তোমাৰ এই তাকে অ আমি এতিয়া তোমাৰ কবলৈ গ'লে বন্যপ্ৰানী বোৰ আমি যদি সংৰক্ষন নকৰোঁ ই- এই সকলোবোৰ বন্যপ্ৰাণী যিহেতু আমি। প্ৰকৃতিত। অকল মানুহে বসবাস কৰিবলৈ আমাক আহ বনা নাই। আমি অকল মানুহে বখলত কৰিবলৈ নোৱাৰ ত' বন্যপ্ৰাণী সমূহৰ আমাৰ কাৰণে যত পৰিৱেশৰ ভাৰসমতা ৰক্ষা কৰা আৰু তোমাৰ যত এই এইবোৰত ইক' চিষ্টেম যোনটো সেইটো ৰক্ষা কৰাত বান্যপ্ৰাণীসমূহ বহুত হেৰি কৰে আহ হয় ত' মানে এইবোৰ যদি আমি সংৰক্ষণ নকৰোঁ তেতিয়াহ'লে হয় ত আমিও ভৱিষ্যতে জীয়াই থাকিব নোৱাৰিম
নাই নাই আমি সংৰক্ষণৰ বাবে ভাবিবই লাগিব আমি সকলোৱে
হয় হয় আৰু
অ
তাকে আৰু আৰু অৰ্থাৎ বন্যপ্ৰাণী সম খন মানে কেৱল জন্তু বচোৱা নহয় তোমাৰ মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰাও তুমি কি সেইটোও ভাবা নেই
সেইটো ভাবো একদম একমত মই তোমাৰ দৰে মানে সকলোৱে যদি নিজৰ মতে মানে এই স্বাৰ্থপৰতা নাথাকি ফালে যদি সকলোৱে যদি এইবোৰ ভাবে মানে গছ বন নাকাটি এইবিলাক এইবোৰ সেয়া বেয়া কাম নকৰি ফালে যদি সকলোৱে যদি সজাগ হৈ পেলে এইবিলাক যদি গছবন নাকাটি পেলাই অমখ নকৰি ফেলে ই তাকেই আৰু ভাবিছো মই সেনেকুৱা হয় যদি নাকাটি পেলাই যদি ভাল কাম কৰে তাকে ভাবিছো মই এনেই তুমি চৰকাৰৰ বাবে কি মানে ভাবা মানে চৰকাৰ কি কৰা উচিত
অ চৰকাৰে তোমাৰ বন্যপ্ৰণী সংৰক্ষণ কৰিবলৈ যেনেদৰে বন্যপ্ৰাণী সংৰক্ষণ কৰিবলৈ বন্যপ্ৰাণী মূল হেৰিতো হৈছে সিহঁতৰ মানে সিহঁত মূল হেৰিটো হৈছে কি বন্যপ্ৰাণী সংৰক্ষণ কৰিবলৈ বন্যপ্ৰামী চোৰাং চেকাৰীয়ে হত্যা কৰি কৰি নাইকিয়া কৰে ত চৰকাৰ চৰকাৰৰ দায়িত্ব হ'ল যে এ চোৰাং চাকৰি চো চোৰাং চিকাৰী যিবোৰ আছে এইবোৰক অ এইবোৰক মানে এই মানে এইবোৰক অ ভালদৰে মানে নিৰক্ষণ কৰাটো দৰ দায়িত্ব আছে যেনেকে অ বন্য প্ৰাণ তোমাৰ বন বিভাগ যে আছে আমাৰ বন বিভাগ সিহঁতে যদি ভালদৰে চাই তেতিয়া হয়তো ই অ এই এই এইবোৰ বন্যপ্ৰাণী সংৰক্ষণ থাকিব তোমাৰ অ চোৰাং চিকাৰী মানে এইবোৰ হত্যা কৰা চোৰাং চিকা যেনে হত্যা কৰে এইবোৰৰ পৰা হয়তো ৰক্ষা কৰিব বন বন্যপ্ৰাণীবোৰ আৰু দুই নম্বৰতেটো আৰু দুই নম্বৰতে তোমাৰ এই চৰকাৰে যিহেতু বনাঞ্চল বিলাক ধ্বংস কৰে জংঘল বোৰ ধ্বংস কৰে এইবোৰ তেওঁলোকৰ ঘৰ, এইবোৰ তেওঁলোকৰ ঘৰ হয় ন ত এই বিলাক ত যদি বনাঞ্চল ধ্বংস কৰি যদি আমি অ অ হয় প্ৰযুক্তিৰ কাৰণে আমি যে ডাঙৰ ডাঙৰ অট্টালিকা হেৰি কৰো বা অট্টালিকা নিৰ্মাণ কৰো বা মানে আধুনিকতা যোনটো সেই টো এইটো এইটো মানে অলপ কমাই পেলাই আমি যি বন্য প্ৰানীৰ কাৰণে আমি জংঘল বনাঞ্চলবোৰ সংৰক্ষণ কৰিব লাগিব তেতিয়াহে তেওঁলোকে জীয়াই থাকিব, অ নহলে তেওঁলোকেতো অ তেওঁলোকে তোমাৰ গাঁওয়ে গাঁওয়ে গাঁওয়ে ভূঁয়ে আহি পিনে বিচৰণ কৰে যে অ বণ্য প্ৰানীবোৰ
অ হয় হয় তাকে আমি শুনিবলৈ পোৱা যায় মানে এই আজি কৰ'বাত অমুকত বাঘ ওলালে তাতে বাঘ ওলালে মানে এইবিলাক মানে বহুত অপকাৰো কৰে কোনো উপায়ো নাই সিহঁতৰ আজি কালি মানে এনেকুৱা হৈ পৰিছে। অৰণ্যবোৰ ধ্বংস কৰি পেলাই মানে আৰু সলোক তৰ স্থায়ীটো নাইকিয়া কৰি পেলাইছে সেইকাৰণে
অ আৰু তোমাৰ বন্যপ্ৰাণীৰ সংৰ সংৰক্ষণৰ ক্ষ্ণেএ আমাৰো ব্যক্তিগত্ব য়িত্ব আছে তোমাৰ আমি বনাঞ্চল সুৰক্ষিত ৰাখিব লাগিব তোমাৰ অবৈধ চিকাৰৰ বিৰতা কৰিব লাগিব গছ পুলি ৰুপন কৰিব লাগিব কৰিব লাগিব আৰু এই পৰিৱেশৰ সংৰক্ষণৰ প্ৰতি সচেতন ন হব লাগিব
সচেতন হব লাগিব। আমি পোন প্ৰথমতে আমি সচেতন হৈ বৈ লাগিব তেতিয়াহে আম আমাৰ মানে ই হেৰিটো থাকিব মানে
হয় আৰু তোমাৰ পৰ্যটনৰ যিবোৰ পৰ্যটক আছে তেওঁলোকৰো তোমাৰ নেত ইতিবাচক থাকিব পাৰে যেনে তোমাৰ অত্যাধিক শব্দ আৱৰ্জনা আৰু নিয়
হয় হয় হয় তাকেই ঠিকে কৈছো মই
হয় দায়িত্বশীল পৰ্যটন অতি প্ৰয়োজনীয়
ঠিক কৈছা ঠিক কৈছা ঠিকে আছে তেনেহলে আজিৰ বিষয়টো আমি সামৰণি কৰো
অ অ তাকে মোৰ মোৰো ভাল লাগিল বাকী আমি সকলোৱে মিলি বন্যপ্ৰাণী সংৰক্ষণ কৰাটো দায়িত্ব আমাৰ বাকী
চলি থাকিব লাগিব তাকে ভাবিছো ঠিক আছে বাৰু ভাল লাগিল ঠিক আছে বাৰু ধন্যবাদ।